হেল্ল'
অ প্ৰাঞ্জল ভাই
অ অভিজিত ক
কি কৰি আছিলি?
মই আছো ৰ এনেই আছো। তই?
মইও এনে আছিলো বহি এই গৰমত নো কি কৰিবি।
অ বহি আছা।
আহ বাকী কতো ওলাই যা নাই তই?
এ ক'ত ওলাই যাবি বেগ গৰম দেখা নাই নেকি? যিটো গৰম দিছে।
উম গৰম বহুত দিছে।
গৰম বহুত তই সেই ভিডিঅ'টো দেখছা না জাৰ্মানীৰ
তাৰ মানে যে বৈধ্য গৰম সেইটো নাকি
আহ অ কি দেখছা এ ননে তই
এ কি হৈছে মানে তোৰ জাৰ্মানীৰ বস্তুসোপা ঘৰ ত ৰাস্তাদি জোতা ভেন্দি খোজ কাঢি যা- ৰাস্তাটো মানে হেৰি আল কাত্ৰাত থাকে না ৰাস্ত তাত মানে জোতা জোতা লাগ লাগি যায় একদম মানে জোতা গলি যায় ৰাস্তা তাৰ ব- চবে মানে তাৰ মানে মানুহকে দোকানত এ চি কিনব কাৰণে দউৰি আছে পুৰা। মানে ইমান গৰম আইচ ক্ৰীম উলোৱাৰ লগে লগে গলি যায় কনীৰ তাৰপিছত তাৱা দিকেনে ৰ'দত থলে ভাজা গুচি যায়।
উম বহুত গৰম আ হৈছে না। এনেই কিমান মান ডিগ্ৰী চলি তাতে
তাতে বহুত গৰম তোৰ তাতে হেৰি বেলেগ বেলেগ মানুহ ম খা আহিছে মানে তাতে যাৰ মানি ফুটবাহিতে তো আৰু গৰম সহ্য কৰিব পৰা নাই। ইমান দিগ্ৰী হৈছে মইতো গম নাপাওঁ।
এনে মানে সেই ৰিলত দেখছা আৰু।
অ মই ৰিলতে দেখা পাইছো।
অহ
বাকী ক তই ভাত পানী খালি দিপৰীয়াৰ?
নাই নাই ভাত বনাই নাই ৰ আমাৰ
হয় নেকি?
অহ
তোৰ লগত খাদ্য পৰ্যটনেৰে কথা পাতো দে চোন ভাত খোৱা নাই যদি তই খাদ্য পৰ্যটন মানুহেতো কেৱল এটা নতুন খাদ্য খোৱাই নহয় ন ইটো কোনো অঞ্চলৰ ইতিহাস সংস্কৃতি জীৱন ধাৰণা পৰম্পৰা আৰু ঐতিহ্যৰ লগত জড়িত এটা বিশেষ ধৰণৰ ভ্ৰমণ আৰু
বহু মানুহে মানে এতিয়া কেৱল বিখ্যাত খাদ্যৰ সোৱাদ লোৱাৰ বাবে মানে বহুত ঠাইলৈ ঘৰে নতুন নতুন বস্ত- বস্তু মানে খাবৰ কাৰণে। ইমান আৰু আমাৰ নিজৰ খাদ্যই খাই থাকব চবে। এনেতোৰ খাদ্য পৰ্যটন মানে কি?
অ মোৰ মতে খাদ্য পৰ্যটন মানে সেইয়াই আৰু ধৰ খাদ্য পৰ্যটন মানে ধৰ এনে এটা পৰ্যটনস্থলী আৰু মানে য'ত মানে ধৰক কোনো অঞ্চল বা কোনো এটা কোনো এখন দেশৰ মানে ধৰক আৰু যিবিলাক মানে লোকেল খাদ্য মানে পৰম্পৰাগত খাদ্য পানীয় হওক বা ৰন্ধনশৈলী হওক বা তাৰে বজাৰ হওক বা খাদ্য সংস্কৃতিৰ যিটো আছে আৰু তাৰ মানে অভিজ্ঞ- জ্ঞতা এটা লাভ কৰাটোৱে মানে খাদ্য পৰ্যটন মানে
অ এনে ধাৰণা কেইটাৰ পৰা আৰম্ভ হৈছিল?
খাদ্য পৰ্যটনৰ ধাৰণাটো ন সেইটো ধাৰণা মানে আগৰ বহুত প্ৰাচীন কালৰ পৰাই মানে ব্যৱসায়ী আৰু মানে যিবিলাক পৰ্যটকসকলে আছে আৰু তেনে নতুন অঞ্চলৰ মান মানে যিবিলাক খাদ্যৰ সোৱাদ আছে সেইবিলাক সোৱাদ লবলৈ মানে আগ্ৰহী আছিল আৰু আৰু কিন্তু এতিয়া আধুনিক যুগত যিহেতু সামাজিক মাধ্যম হল বা টেলিভিছন আছে বা খাদ্য অনু- অনুস্থান বিলাক থাকে, বা যিবিলাক ব্লকাৰ থাকে ফু ফুড ব্লকাৰছ বিলাক থাকে এইবিলাক ফু ফুড টুৰিজিমটো মানে বিশ্ব জুৰি মানে বিশেষভাৱে জনপ্ৰিয় কৰি তুলিছে আৰু
অ এনে খাদ্য এখন ঠাইৰ সংস্কৃতি কেনেকে প্ৰতিফলিত কৰে?
খাদ্যয় এখন ঠাইৰ সংস্কৃতি মানে চা খাদ্যৰ যিটো উপাদান হওঁক বা যিটো ৰন্ধন পদ্ধতি কিয় হক। বা মচলা বিলাক হওক তাৰে পৰা উৎসৱটো হওক বা কেনেককা ধৰণৰ অতিথি এটা আপ্যায়ন কৰে। আৰু তাৰৰ যিবিলাক পৰম্পৰাগত ৰেচিপি আছে মানে সেই মানে সেইবিলাক। মানে এখন সমাজৰ মানে। ইতিাহাৰো আৰু যিটো সংস্কৃতি আছে তাৰ মানে পৰিচয় এটা দিয়ে আৰু।
আহ এনে মানুহে খাদ্য পৰ্যটন কিয় কৰে।
খাদ্যয় পৰ্যটন কৰাৰ মানে কাৰণতটো হ'ল চা মানে ধ নতুন সোৱাদ এটা উপভোগ কৰিব কাৰণে। বা স্থানীয় সংস্কৃতিটো তাৰে যিটো। স্থানীয় সংস্কৃতি সেই সংস্কৃতিটোৰ বিষয়ে জানিবৰ কাৰণে বা তাৰে ৰন্ধন প্ৰণালীটো কেনেকা। কেনেকে বনাই বস্তু বিলাক তাৰে আৰু তাৰে কৃষিয়ে হওক বা। বিলাক খাদ্য উৎপাদন কেনেকে কৰে সেইবিলাকৰ বিষয়ে জানিবৰ কাৰণে আৰু তাৰমানানে আৰু তাৰ মানে। অ অনান্যা আৰু বোলে বিভিন্ন কাৰণ থাকে আৰু তাৰে মানে। মানে ভ্ৰমণৰ অভিজ্ঞতা লাভ কৰে আৰু।
এনেকেইখনমান বিখ্যাত খাদ্য পৰ্যটন স্থান কৰচোন।
উম তাৰে এটা চবি বেংকক আছে টকিঅ' আছে। নেপেলছ আছে ইস্তানাবুল আছে মেক্সিকো চিটি আছে। ছিংগাপুৰ আছে আৰু পেৰিচ। ছে এ এইবিলাক জোগাৰ মানে খাদ্য বিলাক মানে বিশ্ববিখ্যাত আৰু মানে।
অ আৰু আমাৰ বিখ্যাত।
আমাৰ ভাৰত খ চব এই পৰ্যটনৰ কাৰণে আমাৰ ভাৰতখন বিখ্যাত মানে তাৰ কাৰণ চাই কাৰণ আাৰ ভাৰতত যিবিলাক। ৰাজ্য আছে মানে প্ৰতেখন ৰাজয় মানে নিজা খাদ্য সংস্কৃতি এটা আছে আৰু যেনেকে ধৰ উত। দিশৰ মানে ৰুটি হ ওক। ৰুটি আৰু কাৰি তাৰে দক্ষিণৰথৰত, দোচা আৰু ইডলি হ,। পশ্চিম চাইডৰ ধৰ গুজৰাটী থালিবিলাক আৰু ধৰ পূব ভাৰতৰ হৰ মাছ ভাত,। সেইবিলাক মানে আৰু বিশেষ বিশেষ খাদ্য আৰু মানে প্ৰতিটো ৰাজ্যৰে আৰু মানে বা প্ৰতি। প্ৰতিটো দিশৰে আৰু মানে।
আচ্ছা। এনে অসমৰ খাদ্যৰ বিশেষত্বটো কি?
অ অসমীয়া খাদ্যতো মানে সেই আৰু মানে মানে নেচাৰেল সোৱাদতটো পোৱা যায়, মানে বস্তুটো যিটো। সেইটো সোৱাদে মানে একোৰিত সোৱাদটো পাই যায়। কোনো মানে বেলেগ সোৱাদ নাপায় আৰু। আৰু ইয়াতে কম মছলা ব্যৱহাৰ কৰা হয় আৰু মানে যিটো সতেজ উপাদান থাকে সেই উপাদানটোৱে ব্যৱহাৰ কৰা হয়। আৰু তাৰে ধৰ হওক,। মাছ হওক, খাৰ হওক, টেঙা, বাহগাজে হওক, বিভিন্ন শাক পাচলি হওক, পিঠা ল-। লাৰু, জলপানেই হওক আৰু মানে চাহটো অসমীয়া সংস্কৃতিৰ মানে এটা বিশেষ অংশ আৰু মানে।
উ আৰু ষ্ট্ৰিট ফুডটো কিয় ইমান জনপ্ৰিয়?
ষ্ট্ৰিট ফুডটো চা ষ্ট্ৰিট ফুডটো মানে অলপ কম খৰচতে পাই ন। বা যাতে স্থানীয় সোৱাদটো পায় মানুহে আৰু মানে সহজলভ্য আৰু মানে সকলোৱে। কিনি খাব পাৰে বা চব জেগাতে থাকে আজিকালি ষ্ট্ৰীত ফুড বা নতুন নতুন অভিজ্ঞতা। তাপাই আৰু। আৰু পথৰ খাদ্যই মানে পৰ্যটনৰ বাবে এটা মানে গুৰুত্বপূৰ্ণ অংশ আৰু মান ষ্ট্ৰীট ফুডটো মানে। এটা পৰ্যটনৰ গুৰুত্বপূৰ্ণ অংশ আৰু।
অ এনে ট্ৰেডিচনেল ফুডটো কিয় সংৰক্ষণ কৰিব লাগে?
ট্ৰেডিচনেল ফুডটো সংৰক্ষণ কৰি ৰখাৰ কাৰণ হল, মানে ধৰ ই আমাৰ মে ই হয়। ফ বিলাক বা সংস্কৃতি হয় কৃষি আৰু মানে পৰিয়ালৰ মানে এটা ঐতিহ্য সংৰক্ষণ কৰি ৰাখে। আৰু নতুন যিবিলাক নতুন প্ৰজন্ম উঠি আহি আছে মানে বা ভৱিষ্যত প্ৰজন্মই সেই ভৱিষ্যত প্ৰজন্মৰ মানে। খাদ্য সমূহ কিছুমানে মানে টেষ্ট কৰিছে বা বিচাৰে না। বা তাৰে মূল্যতটো বুজি পাব লাগব না, ভৱিষ্যত প্ৰজন্মই। সেইকাৰণে সংৰক্ষণ কৰি ৰাখিব লাগে। আৰু ধৰ বাহিৰৰ পৰা কোনোবা পৰ্যটক আহিল, সেই পৰ্যটকে যদি আমাৰ অঞ্চলটোৰ মানে ধৰ এ। কি কয় যিটো ট্ৰেদিচনেল ফুড হয়, সেই ফুডটো মানে যিটো ট্ৰাই কৰিব খোজে,। যদি আমি সেই ট্ৰাই কৰিব নোৱাৰোঁ, সেইটো মানে আমাৰ কাৰণে লাজৰ বিষয় হৈ পৰে ন। সেইকাৰণে সংৰক্ষণ কৰি ৰাখিব লাগে আৰু যাতে পায় আৰু চবে।
উম এনে কৃষিৰ লগত সম্পৰ্কটো কি আৰু?
কৃষিৰ সৈতে সম্পৰ্কটো মানে কি যায় কৃষকৰ যিটো উৎপাদিত সামগ্ৰী হওঁক,। উৎপাদিত সামগ্ৰী হওক। বা শস্যই হওক বা ফল মূল হওঁক, চাহ মচলা আৰু ধৰ যিবিলাক মানে খা -। দ্য সামগ্ৰী আছে, সেইবিলাকে মানে ফুড ফুড তুৰিজমটো মানে মূল। আৰু আৰু ইয়াৰ ফলত মানে কৃষকৰ যিটো আয় থাকে সেইটো বৃদ্ধি হয় আৰু মানে।
উম আৰু স্থানীয় অৰ্থনীতি ন্তি হয় কৰিছে খাদ্য পৰ্যটনে।
উ স্থানীয় অৰ্থনীতিত ধৰ তাতে যিবিলাক জেগাত মানে সেই আছে আৰু টোৰিছিম। প্লেচ বিলাক আছে। ত সেই প্লেচ বিলাকত মানুহ ৰেষ্টুৰেন্ট খুলি দিয়ে বা হোটেল খুললে হোমষ্টে থাকে। ত খাদ্য বিলাকত বজাৰ থাকে বা হস্ত শিল্প সামগ্ৰী হওক বা কৃষি আৰু। পৰিবহনৰৰ লগত যিবিলাক জড়িত বস্তু থাকে। সেইবিলাক মানুহে বিক্ৰী কৰাৰ মানে এটা সেইয় আৰু সুযোগ। লাভ কৰে আৰু, যাৰ ফলত মানে ধৰ যিবিলাক স্থানীয় লোক থাকে আৰু স্থানীয় লোকসকলৰ আয়তটো বৃদ্ধি হয়। আৰু আয়টো বৃদ্ধি হলে মানে অৰ্থনীতিটো ভাল হয় আৰু মানে দেশ এখনৰ।
অ এনেই ফুড টুৰিজিম মানে অস্বাস্থ্যকৰ খাদ্য আৰু।
নাই নহয় সেইটো কথা নহয়। অস্বাস্থ্যকৰ খাদ্য নহয় বহু বহু অঞ্চলৰে ধ মানে জিলা। পৰম্পৰাগত বা লেটেষ্ট ফুডবলাক থাকে আৰু সেইবিলাক মানে পুষ্টিকৰ আৰু স্বাস্থ্যকৰ থাকে আৰু। আৰু পৰ্যটকে পৰিষ্কাৰ আৰু সুৰক্ষিত হওক আৰু মানে সুষম খাদ্যটো বাছনি কৰিব লাগে আৰু। মানে ধৰ যি দেখাবিলাক মানে সেইটো খাব নালাগে, য পুষ্টি থাকে বা স্বাস্থ্য সংস্থাৰ। যিটো খাদ্য। স্বাস্থ্যৰ প্ৰতি হানিকাৰক নহয় যাতে সেইটো খাদ্য সেইটো খাব লাগে আৰু মানে।
এনে ফুড ফেষ্টিভেলৰ ভূমিকাটো কি?
ফুড ফেষ্টিভেলৰ মানে চা মানে ফুড ফেষ্টভেল মানে খাদ্য খাদ্যতকৈ উৎসৱত মানে ধৰ বিভিন্ন। যিলাক অল চলে মানে সেই ফুডফেষ্ট পাৰ্তিচিপেট কৰে নাই সেই অঞ্চলবিলাকৰ ধৰ ৰন্ধনশৈলী। তিয়াকৌ মানে একেলগে প্ৰদৰ্শন কৰা হয় আৰু বা তাতে যিসকলে চাব হয় তেওঁলোকে দেখা পায় আৰু। মানে অঞ্চলটোৰ আহ যি মানে যি যিবিলাক অঞ্চলে মানে তাতে ভাগ লয় আৰু। তেওঁলোকৰ ৰন্ধনশৈলীতো দেখা পায় কেনেকে বনাই কি কৰে আৰু ধৰি ইয়াৰ যি যিবিলাক স্থানীয় খাদ্য। সেই স্থানীয় খাদ্যটো মানে বিশ্বাস জুৰি পৰিচিত হয় আৰু।
আৰু প্ৰযুক্তিয়ে ফুডটৰিজিমন কেনেকে সহায় কৰে।
ধ অনলাইন অ প্ৰযুক্তি আমাৰ কি কৈ প্ৰযুক্তিটো আজিকালি বহুত বাঢ়ি গৈছে চ তাৰ কাৰণে। যিটো অনলাইন অনলাইন যদি অনলাইন ৰিভিউ থাকে আমি ফুড। চাই কিনে এটা অনলাইন ৰিভিউ এটা দিব পাৰোঁ। ডিজিটেল মানচিত্ৰই হওক বা যিবিলাক ফুড ব্লগাৰছ থাকে সামাজিক। যি মাধ্যমে হওঁক অনলাইন বুকিং কৰা বা খাদ্যৰ যিবিলাক ভিডিঅ থাকে আৰু। সেইবিলাকৰ জৰিয়তে মানে মানুহে মানে সহজে নতুন খাদ্য এটা মানে বিচাৰি পায় আৰু ধৰ।
আচ্ছা এনে ফুড টুৰিজমৰ মুখ্য সমস্যাবোৰ কি কি?
ফুড টুৰিজমৰ মুখ্য সমস্যা তাৰ খাদ্য সুৰক্ষাই হওক বা পৰিষ্কাৰ পৰিচ্ছন্নতা হওক। আৰু খাদ্যত অপচয় নকৰা। বা প্লাষ্টিকটো কেনেকে কমকে ব্যৱহাৰ কৰে আৰু অত্যাধিক বাণিজ্ বাণিজ্যিক কৰণ কৰে। আৰু ধৰ যিটো পৰম্পৰাগত ৰেচিপি আছে সেই। সেইটো মানে বজাই ৰখা মানে সেইবিলাক বস্তু মানে হেৰাই নাযায় যাতে সেইটো মানে মু। প্ৰব্লেম আৰু।
অ এনে বহনখম খাদ্য পৰ্যটন কিনো?
বহনখম খাদ্য পৰ্যটন মানে হল মানে যিবিলাক স্থা স্থানীয় কৃষক থাকে সেই কৃষকসকল। সমৰ্থন কৰিব লাগে বা যিটো মানে ঋতু ভিত্ত আমাৰ খাদ্য ওলাই ধৰ এতিয়া আমাৰ। গৰমৰ চিজনত যেনেকে আম কঁঠাল লটু প্লাম সেইবিলাক ওললে সেই খাদ্যটো মানে আমি টেষ্ট কৰিব লাগে আৰু। আৰু ত খাদ্য উপস্থিত। সেইটো আমি কমকে কৰিব লাগিব প্লাষ্টিকৰ কম ব্যৱহাৰ কৰিব লাগিব আৰু যিটো প পৰিৱেশ অনু। কুল ব্যৱস্থা আছে সেই ব্যৱস্থাটো আম অগ্ৰাধিকাৰ দিব লাগিব মানে।
অ আৰু চৰকাৰে এই ক্ষেত্ৰত। উপুযুক্ত কেনেকুৱা চৰকাৰৰ?
চৰকাৰৰ ন চা হা।
অ চৰকাৰে বোলে চৰি। চাকৰিৰ সুযোগটো এনেকুৱাই এই ক্ষেত্ৰত।
চাকৰিৰ সুযোগ চা মানে খাদ্যত খাদ। এ পৰ্যন্ত বাঢ়ি যাৰ ফলত মানে ধৰ। ছেভ হওক ফুড ব্লগাৰছ হওক যিবিলাক ফুড ফটোগ্ৰাফাৰছ থাকে বা টুৰ গাইড টুৰ। গাইড যুনে কৰে বা ৰেটোৰেন্ত মেনেজাৰে হওঁক বা নিউত্ৰিচন এক্সপাৰ্ট। হওঁক বা কালি নদী ট্ৰেইন হওক বা যিবিলাক ফুড এটপ্ৰেনিয়াছ থাকে এই এই। এইবিলাক বিভাগত মানে কাম কৰাৰ মানে সেয় আৰু মানে সুবিধা লাভ কৰা মানে এইবিলাক মানে ফুড। ক্ষেত্ৰত মানে চাকৰি আৰু মানে।
অ এনে ভাৰত আৰু অসমৰ সম্ভাৱনাটো কি? ভৱিষ্যতৰ?
সেইটোৰ মানে চা। অসমৰ যিবিলাক পৰম্পৰাগত খাদ্যই হওঁক চাহ মানে খাদ্য বা চাহ পিঠা। এইবিলাক জনজাতীয় মানে ৰন্ধন প্ৰণালীয়ে হওক। তাৰপিছত আৰু স্থানীয় যিবিলাক উপাদান আছে ন উপাদানসমহ মানে বিশ। মানে অধিক যিটো আমি প্ৰচাৰ কৰিম এই প্ৰচাৰ কৰাৰ ফলত মানে যিটো আমাৰ ফুডি। চেক্টৰ আছে সেই প্ৰতিটো চেক্ট মানে, বিশাল হোৱাৰ মানে এটা সম্ভাৱনা থাকে আৰু।
অ এনে ফুড টুৰিজিমৰ ভৱিষ্যতটো কেনেকুৱা।
ফুড টুৰিজিম তটো ভৱিষ্যতটো ভালে আৰু মানে ধৰ এ আই আহিছে এতিয়া বা যিবিলাক মানে। ফাৰ্মটো টেবুল ধাৰণাই হওক বা খাদ্যয়।